হেল্ল'।
অঁহ', ক'ত আছা? মই ঘৰতে আছো।
এইকেইদিন খেলিব যোৱা নাই?
খেলিবলৈ কালি তোমাৰ গৈছিলো কালি। কালি পোৱালিয়ে নহল কালি মই চয়ন তোমাৰ সৰু বাবু, তাৰপিছত কুনী গাম বোৱা মণ্ডল জাগৰণ তেনেকে ভীম এইকেইটা পোৱালি ডাঙৰ পোৱালি নাই এ কালি। দুখন গেম খেলি শুইছো।
গলগে।
গ'ল আৰু সেই খেলাৰ দিন তোমাৰ কি গা বেয়া নেকি বাৰু?
অ শুই আছিলো উঠিছো আৰু।
ভাতপানী খালা?
উম, খালোঁ খালোঁ তই?
উম মইও খালো।
সিজোৱাহে আও।
সিজোৱাই আৰু সেইটোয়ে।
ক
বাকী এতিয়া আজি ডিউটি নাই?
আহিলোগে।
আহিলাগে অহ এইকেইদিন তোমাৰ চাগে দে দেৰি হ'ব আৰু?
নাই হ'ল কালি শেষ, আজিৰ পৰা নাই।
উম হেৰি ত কি বুলি কয় তাকে আজি কাজু দা হতে মানে কৈ আছিল মানে যোৱা নে নোযোৱা?
নাযাওঁ নাযাওঁ সেইখন কি পুললে ওলাই গ'লি?
অ সেইদিনা তোমালে ফোন মাৰিলে বোলে নাই। নাই বোলে তাৰপিছত আকৌ পুললে আহিলে আজি বোলে আহিব বোলে। আজি আহিম এপাক চাম।
তাকে
বাকী তোমাৰ হেৰি কি তোমাক সুধিম সুধিম কে আছিলো, তোমাৰ কেইটা হ'ল সেইটো মই দিয়াতো?
কোনটো?
এ অসমীয়াটো।
এইটো সাতাইছশ।
বা অ
ন নিজে কৰ না আগৰে আছিল কৰিলে তাৰপিছত কৰিলো হেৰি তাৰপিছত কি কৰিছো মই সাতশহে কৰিছো।
উম
আগৰে দুহেজাৰ আছিলে।
নকয় দেখোন এ আজি কৰাই নাই অ।
মই তাকে মোৰ সেইয়াই সিমান খিনিয়ে বুলি ধৰা আৰু।
আজি কৰা নাই মই কালি পঞ্চাশটামান কৰিলোঁ। আজি বিশটা কৰি পেলাই থৈ দিছো, আমনি লগা হল এ মন নজোৱা হল ন?
অ বে কিবা মন নোজোৱা হ'ল ভাই।
ন কিবা বো বুলে টোৰ ডেইলি হেৰি হৈ আছে তেতিয়া পাৰি। নকমেই আৰু নকমেই কমি থাকিলে ধৰ যোচ তপে নকমেই আৰু।
অ অ' তোৰ কিমান হ'ল?
মোৰ তোমাৰ, এটা দুহেজাৰ হৈ আছে-
অঁ'
আৰু এটা তোমাৰ- আৰু তাৰমানে হেৰি তোমাৰ, কিমান- এঁ পঁচিছশ নে- এঁ এনেকা নব্বৈ নব্বৈ হয় এনেকা আৰু কিবা-
দুহেজাৰৰ পঁচিছশ- প্ৰায় প্ৰা প্ৰায় পাঁচ হাজাৰ দেখোন এ, তই কৰিছই নে এসোপা?
কৰিম, আছে মানে হেৰি চাবলে আছে আৰু বাকী আছে চাবলে।
কিমান তোক চেক কৰিছে?
নাই কৰা।
একেই। গ্ৰুপত দেখোন মেছেজ গ্ৰুপত দেখোন মেছেজ দিছিলাগে, চবৰে গৈ আছে বুলি। আমাৰ দেখোন কমাই নাই।
তাকে।
নাজানো আৰু।
ৰ ময়ো কল কৰিব লাগিব আৰু নহ'লে নহ'ব।
উম' এই কল কৰিব লাগিব, কল কৰো মও মানে কি- টকা চাৰি হেজাৰ টকা মান হ'লে মানে মই কামটো কৰিম বুলি ভাবি আছো না।
কাম কৰিবি?
গোটাই আছো, এই ৱাই ফাইটো লগাম মানে, এইকাৰণে লাগে মানে।
অঁ' ৱাই ফাইটো মানে গোটাই আছো।
উম' মানে কি জানা? তোমাৰ- এ কিয় মানে কি দৰকাৰ হ'লে মই ৱাইফাইটো কিনিলো হয়, পইচা নভৰাই মাহে মাহে। কিনি থওঁ মানে কি- লৈ এই পইচাডাল নহলে অ'ত খাওঁতে কিবা খাওঁতে- ওলাই যাওঁতে খতম হৈ যায়।
ভালেই কৰিছ। মুঠমাৰি ললে মুঠমাৰি লবি চিন্তা নাই।
অঁ' এই এনেকে নলওঁ ভাই।
এ পাৰিবি মোবাইলৰ ৰিচাৰ্জটো কমাই দিলেই হ'ল আৰু, আৰাম চে ভৰাব পাৰিবি।
পাৰিম পাৰিম। এ সেইটো ভৰা ইনেও ভৰাব পাৰিম ইনেও‌ ঔষধ।
অঁ' সেটো কথা নাই। কাৰন তই বেলেগলে না নাযাৱওৱে, তই মোবাইলটো তই তই ৰিচাৰ্জ নভৱালেও হৈ চলি যাব। কথাতো কৈছো আৰু।
সেইটোৱেই।
তেনেকে চলি যায় আৰু। ধৰ ৰিচাৰ্জ ভৰালেও অকল কলটো ৰিচাৰ্জ ভৰাবি।
ট'ক টাইম টো ট'ক টাইম টো ভৰাই থলে হ'ল খালি বছ।
অঁ' মইতো কিমান মই এ এশ এশ নব্বৈ টকাহে ভৰাওঁ।
উম' হেইতোৱেই, মই মানে-
কলটো দি দিয়ে আৰু হৈ যায়। আৰু প্লাছ দু দুই জিবি দিয়ে, ক'ৰবাত ধৰ তোৰ জিবি চিবি মাৰিবৰ কাৰণে কামত আহে সিমানেই।
এ, চিম এখন ল'লে এক্টিভ কিমান দিনত হয়?
এ, প্ৰাই লগতে হয়, অলপ টাইম পিছতে হৈ যায়।
মই মানে চিম এখন ল'ম, মই ভোডাফোন চিম এখন ল'ম, এইখন বৰ দিগদাৰ হৈছে ভাই। কি মানে কাম এটা কৰিব নোৱাৰ ভালকে। ভোডাফোনৰ নেটৱৰ্ক আমাৰ ইয়াত পায়। আমাৰ মাৰটো এতিয়া মই হটস্পট লৈ কথা পাতি আছোঁ, পায় মানে অলপ অলপ।
না আমাক, আমাৰ এইফাল কিন্তু একেবাৰে একবাৰে নাপায় গাঁৱৰ ফালে।
অ' গাঁৱৰফালে নাপায়, একেবাৰে নাপায় অ'।
অ' তাৰপা আমাৰ ঘৰতে নাপায় নহয়। মাৰটোতো ইমাৰজে ইমাৰ্জেঞ্চি হৈ থাকে, মই তাৰ পৰা এইটো জিঅ' কৰি অনা বুজিছ, অ-অনাৰ পিছতে ফোন লাগিছে। অ' মইটো চেন্স কৰিছোঁ, মাৰ আগতে ভোডাফোনে আছিলে চিমটো তাৰপিছত নেটন নেট টন নোপোৱাই হ'ল, ইমাৰজেঞ্চি, নন ষ্টপ ইমাৰজেঞ্চি। নাপায় মানে নাপায় আৰু তাৰপিছত উপায় নাপায় গৈ তোৰ এই ইয়াত যে দেলি বজাৰত যে এই আজিৰ পৰা ধৰ ছমাহ, সাতমাহ, আঠমাহমান হ'ল। গৈ পেলাই আকৌ হেৰি কৰি, এই চিমটো পট কৰি আনিছোঁ জিঅ'লে।
কিমান মান লয় এনে এটা চিমত?
লয় চাৰে তিনিশ, পৰ্ট কৰিলে চাৰে তিনিশ মান টকা লয়, বেছিহে লয় বোলে এতিয়া পাহৰিলোঁ।
এনে ডাইৰেক্ট কিনিলেতো হেই কৰিলেতো লগত
সিমানেই সি পঞ্চাশ টকা নে কিমান লয় তাৰপিছত আকৌ একমাহৰ পেকডাল লগাই দিয়ে না।
অ'।
সেইটো।
নগধ বি এছ এনো পায় না, নাপাই চাগে ন'?
নাপায় বি এছ এনেলৰ এনে এনেকে চিম নাই নহয়, চাবলৈ পায় নাপায়।
নাই নাপায় কিন্তু পুলত পায় ফ'ৰ জি।
আমাৰ কিন্তু ভোডাফোন মজা পায় দেই, ভোডা ফোন মানে নৰখে মানে তোমাৰ দেউতাৰো
অ'।
হু। জিঅ'ৰো বৰ দিগদাৰ দিয়ে বুজিছানে, বাপৰে বৰ দিগদাৰ কৰি পেলাই কেতিয়াবা।
আমাৰ মানে ঘৰত আকৌ যিহুতো যেনতেন ফোন চোন লাগি থাকে আৰু মানুহলে। বাকী আমাৰ
ফোনটো লাগে কিন্তু এয়া তুমি ভালকে কিবা এটা মানে চাৰ্চ কৰিব নোৱাৰা, এনে ইনষ্টাগ্ৰাম চলি থাকে, চলি থাকে কিন্তু সি।
জিঅ'?
উম।
অ' সেয়া সেয়া প্ৰব্লেম আমাৰো হৈছে, আমাৰ এই আমাৰ এই ৱেই সেইটো কাৰনেহে গম নাপাওঁ।
উম।
আমাৰ আমাৰ মতে ফোনটো লাগে যে হৈ যায়। ভোডাফোনডাল যে ফোনেই নালাগে।
উম।
বি এছ এন এলটো কিন্তু পুলত পায়, বৰ ধুনীয়া পায় ঐ, অ' পুলত নহয় তোৰ স্কুলৰ পৰা পাৰ হৈ কচনজোপা যে আছে, সেইকাৰণৰ পৰা বি এছ এল ফ'ৰ জি লাগে। এই কি স্পিড বে, অ'।
এই তোমাৰ ৱাইফাই টো কি কি কিহৰ হ'য়, বি এ চেনেলৰ।
অ'।
এনেই তোমাৰ ভুদাফোন চোদাফোন এয়াৰটেল চেয়াৰটেলত পাই ন?
ভোডাফোনৰ নাপায়, এয়াৰটেলৰ পাবি, জিঅ'ৰ পাবি। চব আজিকালি মেক্সিমাম এয়াৰ ফ্ৰাইবাৰ আহিলে, লেণ্ডলাইন নোহোৱাই হ'ল আৰু। তাৰ মানে এইটো কেবুলটো নোহোৱা হৈছে। তই জি জিঅ'ৰটো, কেৱল খ নস সুধিছিল নোহোৱা কৰিলি। এতিয়া এয়াৰ ফাইবাৰ আছে জিঅ'ৰ, তাৰপিছত এয়াৰটেলৰ ইয়াৰ এয়াৰ ফাইবাৰ আছে তেনেকে। ইয়াৰ ফাইবাৰ বেয়া নহয় বাৰু।
সেইটো কিমান হয় পইচা?
এই ইয়াৰ ফাইবাৰতো ক'ম, এই পোন্ধৰশমান টকাতে আহে। তাৰপিছত তোৰ এই পেক, পেকটো বহুত বেছি একেই, একেই। একেই পেকটো, বেছি আৰু, সাতশ আন এনেকুৱা মানলি
অ'।
তইতো মাইজীও এ এপতে তো অৰ্ডাৰ দিব পাৰ। তাতো, তাতে চাব আৰু কোনটো পেক লগাবি কি কথা
আচ্ছা, এই তোমালোকৰ তাত লগাম তেনেহ'লে ভাই।
এইটো বি এছ এন লে ণ্ডলাইন চলি আছে চ এইটো মানে খতম নহয় কিয় জান, এইটোতো মেডিকেলত ইয়াৰ হেৰি আছে ন আৰু, ডাঙৰ চৰকাৰী সেইবিলাকত মানে বি এছ এন এল সেইটো, এইটো থাকেই অফিচটো, গতিকে এইটো মানে লাইফ টাইম চলি থাকিব ইয়াত, আৰু ইয়াৰ মোৰ টেনশ্যন নাই। স্পীড টিদ বেয়া হ'ব পাৰে, কিন্তু চলি থাকিব।
উম।
ঠিকেই তাকে, উম মানে তোমাৰ এই এইটো, এইটো এই চৰকাৰী হস্পিতাল বিলাকতো বি এছ এন এল চাগে ৱাই ফাই ইউজ কৰে ন?
অ', মেক্সিমাম চৰকাৰী, বি এছ এন এলই মেক্সিমাম অফিচতে বি এছ এন এল আছে।
উম, চবফালৰ পৰা মিলি যায় এইটো বস্তুতো মানে।
অ', কৰ'ৰবাত এয়াৰ ফাইভেৰ লগাই, কৰ'ৰবাত লেণ্ড লগায়।
বি এছ এন এল বি এ চে নেল টো এয়াৰ, এয়াৰ ফাইভাৰটো আছে ন।
অ', আছে।
সেইটো মানে কি মানে তাৰ চাৰ মানে দগকাৰ নাই আৰু ডাইৰেক্ট পইচাটো ভৰাই দিলে, পোৰা আহি থাকে আৰু।
নহয় তোৰ ঘৰত সেইডাল লগাই, লগাই দিব, সি টান, টানি থাকিব এই টাৱাৰৰ পৰা, মেচিন এটা লগাই দিব সি টাৱাৰৰ পৰা তটো গ'লে এক্সট্ৰাকৈ টাইনি দি আহিব।
এই বাহ।
তোৰ ওচৰ যোনটো টাৱাৰ আছে, সেই টাৱাৰৰ পৰা তানে।
উম।
টাৱাৰৰ পৰা আটনি পেলাই দিয়ে, এ বোলে টাৱাৰটো বোলে বেয়া হৈছে, কিবা হৈছে, তেতিয়া তোৰ ঘৰতো নাপাওঁ।
টাৱাৰটোতো, ইমান পুটকে বেয়া নহয় বাৰু। উম,
সেই তেনেকুৱা ইয়াৰ ফাইবাৰ। দাম বেছি যে পেক বিলাকৰ, সাত টকা পাঁচশ, ছশ আছে বোলা সৰু সুৰা পেক বেগবিলাক।
লগাম বুলি, তাকে ভাবি আছো বাৰু।
অ,
কিবা হৈ উম, মই এই কামটো কৰি পেলাই লগাম, বুজিছা নহ'লে বৰ দিগদাৰ হৈ যায়।
অ, কৰে কাম কাম কৰি থাকোতেই, নহ'লে আকৌ এনেকে গোট খাব নোৱাৰো, কাম কৰি থাকোতে পয়ত্ৰিশ পঁয়ত্ৰিছশ চাইজৰ যি পৰে ৰান্ধি পেল, লগাই লবি।
এই মই চাৰি হোজাৰ টকা গোটাম, গোটাই পেলাই আৰু মাতিম আৰু
অ,
বেছি হ'ল আৰু ঘৰৰ পৰা দি দিম।
উম,
বেছিতো নহয় চাগে, ন?
নহয়, নহয়।
উম,
পৈত্ৰিছশ, চাৰি হাজাৰ ভিতৰতে হ'ব, তই যদি ছিংগুল বেণ্ড ল' আৰু পৈত্ৰিছশ চাৰি হেজাৰ ইমানেই।
এই তোমালোকৰ নিচিনা আৰু তোমালোকৰ যোনটো জেনেকা চলাইছা সেইটোৱে। বেলেগ, চেলেগ, এইবিলাক কৰিব নাই আৰু।
নাই আৰু।
তাকে তোমাক ঘৰৰ, ঘৰৰে ফোন কৰিছিল নেকি, ফোন কৰিম বুলি?
কেতিয়া, কালি হ'ল হলকৈ কথা পাতিছিলো।
উম,
কালি পাতিলোঁ তাৰ লগত।
মেছেজ দি থৈছে চোৱা নাই বোলে তুমি।
কেতিয়া?
অথনি ফোন কৰোঁতেই কৈ পালে মোক, কলে কি বোলে কপিতক মেছেজ এটা দিলো, চোৱাই নাই জানো। কিবা কৰি আছে, চাগে বিজি আছে নেকি?
আজি?
উম, আজি আজি।
আজি নেকি?
অ, আজি আজি।
অ, এই মই দাটাতো, মনত থাকে না, আহি পেলাই ডিউটি পাই পাই শুই গ'লো চাৰে তিনিটা বজাত, তাৰপৰা আহি ফোন কৰিলোঁ কলোঁ এতিয়াহে উঠিছোঁ।
উম,
সেইকাৰণে, সেইকাৰণে গম পাওঁ, এটা চালোঁ বাৰু মেছেজ। দে, দে, হ'ব দে, আহ, আহ,